হেল্ল'
উম হেল্ল'।
অঁ।
অ' মানে তাই মানে আজি
অ'।
আ তাই মানে আজি স্কুল গৈছিল আৰু।
তাই মানে ইচকুল গৈছিল। দুইটাই স্কুল গৈছে আৰু। নে তাই কৈছে যে মই আজ যি হেই নেযাও মানে এইটো। মইও তোৰ লগত নাযাও, তই - তই বাছত অকলে যা আৰু। মই বাপেৰ মই পাপাৰ লগত কৈছে আৰু। তাই। ত' তাই ভাবছে, অ যাব বাপ পেকৰ লগতে যাব, সেনেকে ভাবিছে তাই তাই সেনেকে চত গুচি আহিছে। অ' বা মানে গুচি আহিছে মানে আহি আছে আৰু। স্কুলৰ কলেজত আহি আছে। তাৰ পিছত, মাজ ৰাস্তাতে মানে এজনী মেহ মেচেজ দিছে তাইক। যে তই স্কুল আহিবি নে নাই? এইচোন আহি পাল চ' তাই কৈছে যে অ আহি আছো মই যাই আছো ৰ তাই তাই বাপেকৰ লগত বৈছে হেনেকে কৈছে চৰ্ট কৈছে দহ তাত। এই কৈছে আৰু যে মানে ফল্ট ত তই একেলগে আহা নাই নেকি? নহয় নহয়। টু মাচ্চ্ সেই যছ
অ য যোৱা টাইমত অ অ অ,
ত হেনেকা হৈছে বোলে ত' পিছত হেনেকে কল ধত কৈছে কি বাপেকৰ লগত আহিম বুলি হা হেনেক কৈছে তাৰপিছত যেতিয়া স্কুল যাই পাই তাই দেখিছে যে তাই হেই লগ লগত আহিছে, তাৰ লগত আহিছে, বাপেকৰ লগত অহা নাই।
এই মাৰ
উম
ক
তাৰ বেয়া লাগিছে মানে ক'লেনো কি হয় না?
অ' এনেটো গম পাইছে।
অ' আৰু এনে কলে ন কি হব? আহিছো যদি আহিছা।
কি কয়
তাই সেইটো কথাত বেয়া লাগিছে। ত বেয়া লগাৰ কাৰণে তাই
তি জোগেতেই পিন্ধ ইচ ৰাম চিচ কি
উম'। তাই সেইটো কথাত বেয়া লাগিছে সেইটো কাৰণে। বহুত বেছি ফাল্টু
এইক মই আৰু নামাতো মই একদমে নামাতো। এ এই নামাতা হৈছে থাকে ন
কো এইটো নামাতে আজিতো একেবাৰে মাতা নাই। সেনেকে মানে হা ত এতিয়া আৰু নামাতে আৰু। আৰু কিবা এটা দিছে ভইচ নোট দিছে। কিবা নাজানো পাচত কে শুনিম।
অ' তো কিবা বিশ্বাস নকৰা কথা আচৰিত।
মানে কলেনো কি হয়। কলেটো একো সোনাই পাই তাই ধৰি মানে মানা কৰিব না।
তাকে তো। হয় উফ' বাপৰে বাপ। কিবা বহুত বিশ্বাস নকৰ কথাৰে কই গৈছে ক আৰু বহু অ' আজিটো হৈ গৈছে।
বহুত বেছি ফাল্টু।
হা হেল্ল'
অ'।
হেল্ল' অ' অ'। পাই আছো।
অ' সেইটোৱে। সেইটোকে কৈছে।
আৰু তো। ইমান খিনি পেৰেগ্ৰাফ সেইটোয়ে লিখছি।
সিখিনিয়ে লিখি আছে।
অ' এই হিন্দীত কৈ আছিল চাগে?
নহয়, নহয় অসমীয়াত কৈ আছিল সেইটো কাৰণে দেৰি হৈছে। হা'।
উৱা হা হা এইক নামাতো আৰু মই। এই বহুত বেয়া হৈছে। কিবা এটা মইযে কি ভয় লাগিছে জানা, এই যদি এতিয়া এ কি বা এতিয়াতো লগাৰ টাইমত আমাৰ টাইমত আ-আমাৰ লগত আহে হা, এতিয়া থাকলে তাৰ লগত গুচি যায় এতিয়া আমাকে ফচাব। ভাবিছো কিনটো
কি বুলি ফচাব?
মানে এ পিছত যাই বাপেককটো কব ন, যে এ কিবা কাৰণত যদি বাপেকে গম পালে যে এ আমাৰ লগত নাহে সেই এই লগত নাহে তাৰ লগত আহি আছে।
উম',।
আমাৰ নাম কব
উম।
আমাৰ নাম গ প পাবালি। তাই নাম কব।
হা, হা।
তু তই ভাব তাৰ পিছত বাপেকে আমাক ফোন নকৰিব জানো, আমাক। তাইৰ বাপেকে, ত আমি কি কম। আমিতো তাই সঁচা কথা কৈ দিম, যে আমাৰ লগত নাহে এ তাই সোৰ লগত আহি থাকে হা। অ এইটো ডাইৰেক্ট যে ডাইৰেক্টে ক'ব পাই, একো মিছা কথা নক
উম', ক'লেই হ'ল, তাই ভাল নহয় তক। কলেই হ'ল।
উম', তাৰ পিছত যে তাইৰ ভাপেকে তাইক মাৰব। উফ
মাৰক দে এনকোৱা
হ'বই লাগে, অ', এই বহুত বেয়া হৈ গৈছে চুন
নাপাই পোৱা দিছে।
সচা লাইভেলৰ গুচি গৈছে। তে
অ, লাগাতকে অকমান বেছি হৈছে, মানে আগতে মানে আগতে বেছিয়ে আছিল
নাই, এইবাৰ বেছি হৈছে অলপ অলপ নহয় বহুত লাগাত চে বেছি হৈছে ঘৰে ঘৰে যায় সদায় সদায় কব গ'ল সদায় সদায় দে সদায় সদায় যায়। লৰাৰ ঘৰত তেনেকে গলে ভাল নেকি,? কোনো ভাল বুলি নাভাবে ছোৱালীজনীয়ে কিবা ভাল নহয় বুলিকে কব। কেৰেক্টাৰলেষ্ট বুলি কব। ছোৱালী জনীয়ে
অ।
উম মানুহ টো ইমান ভদা না
এ নহয়, বদমাছ তই গম পাই। ইহঁতে গম নাপায়। মাছ হৈ গৈছে, যেতিয়া যেতিয়া মানে ইহঁতি লগ আছিল তেতিয়াতো সৰু আছিল না সৰুতেতো এনে থিকে থাকে চব, তাত যিয়ে ডাঙৰ হৈ যেতিয়া যে বদমাছ হৈ গৈছে, অ' সিহঁতো গুচি গ'ল। তাই সেনেকে ভালকে চিনি নাপায় এতিয়া, তেনেকে বদমাছ বুলিহে গ'ম পাইছে বদমাছ হৈ বুলি।। সেয় আৰ নো কি, ইমান গাধা ঠ'ৰে হ'ব কোনবা।
হয়ো দেচোন,
চে হয় তেতিয়া বেলেগ কথা। বাটচ্চাও টো নহয়।
এতিয়া গ'ম পাইছ তো মুখখন চাওঁ চবৰে চা চেহেৰা খন চাই কাৰণে কাকো কৰিব নোৱাৰি। এই কিমান ধুনীয়া অলপ ভাল বুলি ভাবছিলো, নহয়।
ছিল, এইকো ভাল লগা নাছিল, আৰু আৰু এজনী আছে তাইকো মোৰ ভাল লগা নাছিল।
অ' অ' গণ পাইছ
হইয় ভা ভাল নহয়ে ইমানটা, মানে বেছি বেছি কিহৰ বেছি বেছি
এই মাজৰ জনী ভাল, য'ত এই টোক মেছেজ দিছে তাই, তাইয়ে ভাল। অ' অ' তাইক বুলিয়েই ভাবো। তাই বেষ্ট হয় ভাই। অ' ভাল হা মাজত তাই কোনটো লেভেলত গুছি গৈছে-
উম কি যে হ'ব তাই কৈ আছে, তাইক তাই হৈ এতিয়া যদি মানে সি হাজৰিতো মানে এনেই আমাৰ লগত কথা পাতে ন তাই। আজিকালি ত জে ইত প'ৰহি আহিছে
উম নাই, নাহে এ ই যে লাষ্টত চুকা ক বহিব এ চুকামনত যায় যে বহে সদায়, এই এনেকেই বহিব।
এ সেনেকুৱা কৰিব নোৱাৰাৰে, অকণ মানে বেছি হৈছে।
ও'
মানে সেনেকুৱা সেনেকুৱা মানে এনে এনে মানে সেনেকুৱা টো কৰা যায় দে চোন চবৰে কৰা যায় হয় নে নহয় তো সেইটো কথা নাই কিন্তু মানে লাগাতকে বেছি হৈছিল ত
সিহঁতৰ স্কুলত সেনেকুৱা কৰিব নালাগে গম পাইছো যে সিহঁতে লগ নাপায় ইমান এটা কিন্তু এতিয়াতো ক'ব নোৱাৰিলে এইটো ঘৰতে যাই থাকে এতিয়া স্কুলত যে কি বোলে গুলো গুলো ছোৱালী কেতি তাৰ এইটো প হয় ন বিলাইছ এইটো কথাটো আৰু এতিয়া যদি ঘৰলৈ গৈছে তেওঁ আৰু ঘৰত যাব
যাব আৰু যাব এইটো যোৱা হবই
অ তই এটা কথা নটিচ কৰিছ না এই অ কি কয় এই অ কোনদিনা অ অ তাৰ বাপেক ঢুকাওতে অহা নাছিল ন কেইদিনমান তাৰ পিছত এই পিছফালে তাই বহি থাকোতে তোক কল লগাই আছিল তালৈ কথা পাতি আছিল তাৰ পিছত বালিকাই অ কি কয়
উম দে দে হ'ব দে বা
এ হব দে ন ম নাম এ নাইৰে তাই বাটদে বাটদে কম দে পিছত ৰ তাতে কৈ দিম সেই কি ক অ কি কয় তাইতো আমাক মাতিছিল তাৰ পিছত আমিতো বহি গলো তাৰ পিছত অলপ যায় পাঁচ মিনিট কথা পতাৰ পিছত এই দৌৰি আহিছে ন কলটো কাটি কেনে সেইটোয়েটো কাৰণে সেইটো কাৰণেটো তাই দৌৰি আহিছে অহ সচাকে আমি কথা পাতিও আছিলো দেচো
উম কি যে হব তাত
মানে ত চা সেইখিনি টাইমত নাহে যোনখি আমি যদি তাইক চক কৰিছো ন তেতিয়াহে যাই আহিছে আমি বহাৰ পিছতে যে আহিছে ডাইৰেক্ট
উম
মানে ইমান অ লেবেল হত
ফালতু হৈ গৈছে
তুমি যে ক'ব নাগ বেগীতো এতিয়া মই ঘিন লগা হৈছে
উম ভাল নালাগে এতিয়া পুৰা ফাল্টু মানে পুৰাই ফাল্টু
অহ না তাই তাৰ লগৰ কথা জনী মানে এতিয়া কথা কি কয় কথা মানে আমাৰ কথাটোতো মোৰ সেই একোৱেই নামানিব আমি কলে আকৌ বুজি নাপায় তাত যদি আমি কওঁ ফ্ৰেণ্ডশ্বিপ ভাঙা যাব। মোৰ জানা আছে।
বাদ দি কেতিয়াবা খং উঠিলে কৈ দিবি।
না কম মইতো কমে মোৰ মুখত একদমে কণ্ট্ৰল নাই মোৰ মই কমে মই অহ হ নিজেতো অৰুণাচল টো গৈছা।
উম। নেক্স ক্লাছ গলে যেতিয়া যাম। কৈ দিবি তেতিয়া।
এনে ডাইৰেক্টো নকওঁ মই কিবা কৰিলেহে কম মই এনে নকওঁ।
অ মানে সেনেকে আৰু এনেতো কৰিবই না হা তাতে কৈ দিবি হা।
এ কেৰা কেৰিকে চাই ন এই পিছ মই তেতিয়া ডাইৰেক্ ক'ম কি কেৰা কৰিকে চাই আছা ভাই ডাইৰেক্ কব নোৱাৰা নেকি মই এনকে ডাইৰেক্
অ অ তেতিয়া কবি এতিয়া ভাল হ'ব।
অ কে।
ভাগৰ লাগি গল। অফ্
তা হে যিহে ৱাকইংলিছ কৰি আছ বাহিৰত
বেছি হোৱাই নাই
কি?
বেছি ষ্টেপ পোৱাই লাগে।
হা। অ ষ্টেপ চিক বনি আছে হয় নিকি
নহয় মানে সেইটোত মোৰ তাতে আহি থাকে। না মানে মই সেইটোত থৈ দিছো সব নিজে নিজে কাউণ্ট হৈ থাকে হা। ত নিজে নিজে কাউন্ট হৈ গৈছে। চব ফৰ্টিন থাউজেণ্ড হৈছে।
উম হৈছে তো বিশ হাজাৰ কৰবি নেকি?
অ ফৰ্টিন থাউজেণ্ড আহে বোলে ফৰ্টিন হাড্ৰেড হৈছে। মোৰতো বুত কনফিউজ লাগি যায়।
হয় কিন্তু এটাচি জি হয় কিন্তু এটাচি ডট হয় কিন্তু চটো হাজাৰ কোৱা যায়
অ অ মানে চটো চটো মানে নাহে মোৰ মুখত কেতিয়াও ডাইৰেক্ট নাহে মই ভাবাৰ পিছতহে আহে
বিছা সেইমান।। ধনী মানুহ হাজাৰটোৱে এৰুৱাব
তাকেইেতো। ওহ কি যে হব
অ মা।। কি যে হ'ব। সেই গম পাইছো পিছটো সেই।। অ ভাল নহয়।
কিমান হ'ল হ'ল দে?
অ অ হৈছে হৈছে দে।